হেল্ল'
কি কৰিছ?
এ এনেই বহি আছো কি কৰিবি নো
অ
এ হেৰি তহঁতৰ সেইফালে স্মাৰ্ট মিটাৰ লগালে নাই?
স্মাৰ্ট মিটাৰ ল
আছো আছো স্মাৰ্ট মিটাৰ লগালে
ন কিছুমানৰ ঘৰত
তাকেহে এটা বহুত ডাঙৰ কাম এটা হৈছে হা
তহঁতৰ লগাইছ নি
লগাইছে লগাইছে
তহঁতৰ
এতিয়া দেখিছো দেখোন স্মাৰ্ট মিটাৰে দেখোন
তহঁতৰ স্মাৰ্ট মিটাৰ লগাইছ
লগাইছ মানে লগাই দিলেহি আকৌ কি কৰিবি এতিয়া
নহয় যে লগাবই লাগিব বুলি
মই নাছিলো আকৌ ঘৰত লগাই থৈ গুচি গল বাইদ বাধ্যতামূলক নহয় কিন্তু মই নাছিলো ঘৰত লগাই থৈ গুচি গ'ল আকৌ
খুলি খুলি পেলাবি আৰু আৰু সেটো আহি ফোন কৰি সুধিবি বুলি মই ঘৰত মানুহ নোহোৱাকে এইটো কেনেকে লগাই থৈ যাব পাৰিলে যদি উ হেৰিয়ে নিদিওঁ ন আমি যদি উম লগাবলৈ যদি আমি হেৰি নকৰো তেতিয়াহ'লে আপোনালোকে কেনেকে লগাই থৈ যাব এইটো বাধ্য আমূলক নহয় নহয় কমপ্লেইন সেইটো
অ মানুহে মানুহ নথকাত কেনেকে লগাব সিহঁতি এইটো মিটা খুলি পেলাই এইটো মিটাৰ খুলি পেলাই পুৰণা মিটাৰটো খুলি লৈ গুচি গ'ল খুলি পেলাই নিলে নি পেলাই এতিয়া বিল আহিছে আগতে মোৰ বিল আহে দুশ তিনিশ টকা এতিয়া বিল আহিছে প্ৰধান ৰিচাৰ্জ কৰিছো পাঁচশ টকা তাৰ পিছত কৰিলো আকৌ চাৰে পাঁচশ তেনেকে কৰিয়ে আছো নন ষ্টপ
সেইটো সেইটো কেনেকে হ'ব সেইটো কেনেকে হ'ব সেইটো তোৰ ঘৰত মানুহ নথকা অৱস্থাত। অৱস্থাত আহি লৈ পেলানি তোৰ ঘৰত এইটো কাৰেণ্টৰ পুৰণা মিটাৰ এটা খুলি পেলানি বেলেগ এটা মিটাৰ লগাই থৈ যাব সেইটো সিহতৰ ৰোল ৰেগুলেশন পৰে জানো সিহঁতৰ সিহটো
সেয়াহে আগমিতা বহুত ভাল আছিলে আগমিতা বহুত
সেইখন কেনেকুৱা আইন ওলাইছে যে ঘৰত মানুহ নথকাত আহিলে। মানে মিঠা ৰুল ৰেগুলেচনত মানুহ
আছে আগৰ মিতাৰ বুকত ভাল আছিলে আগৰ মিতাৰ বুকত কিমান কিমান ইউনিট খৰচ হল কিমান কি হল সেইটো ওলাই থাকে এতিয়া মিটাৰোৰ এতিয়া এইটো মিটাৰ দেখখন কিমান ইউনিট খৰচ হল ক'ত কেইটকা কাটিছে কি কৰিছে একো নাই মুঠতে অকল পইচালোতা এটা বুদ্ধিয়ে দেখোন সেইটো নতুন দকাইত।
সেইটো চুৰ কৰি লগাই থৈ গ'লে নহব ন। চুৰ কৰি লগাই থৈ গ'লে হব নেকি সেইটো বস্তু তই কমপ্লেইন দে, যে অফিচত এনেকে কমপ্লেইন দে যে বুলি এনেকে কো হেৰি নোহোৱাকে আহি লৈ পেলানি মো ঘৰত এ লগাই কাৰেণ্ট লগাই থৈ যাবলে আপোনালোকে ক'ত হেৰি পালে, সাহস পালে?
উম।
সেইটো কথা নহয় ন'। গোটেই স্মাৰ্ট মিটাৰে মানুহ বিলাকক লোটি লোটি খাইছে তাৰ বাহিৰে কি কৰিছে একোতো কৰা নাই।
তাকেতো সেইটো আমাৰ সাধাৰণ মানুহেনো কি কৰিছে মানুসোপাৰ আমাৰ সাধাৰণ মানুহ সোপাঁও সুবিধাবাদি। আমি ফেচবুকত পোষ্ট দিম, হোৱাটছআপত গালি পাৰিম।
উম।
বাৰান্দাত বহি কাৰবাৰ লগত আলোচনা কৰিম। যেতিয়া কোনোবা অধিকাৰ সাব্যস্ত কথা আহে তেতিয়া কোনেও আগ বাঢ়ি নাহে, আমাৰ এইটো আমাৰ এইটো অঞ্চলৰ কমেও বিজুলী বিভাগত পাঁচ হাজাৰৰ ওপৰত গ্ৰাহক আছে। চাওক চবেই একেটা সমস্যা তে স্মৰ্ট মিটাৰ সমস্যা।
উম সিঁহতিতো সিঁহতিতো লগাও বুলিয়ে লগোৱা নাই, সিহঁতক ও চাগে এনেকেই মনে মানে চুৰ কৰি আহি লগা থৈ গৈছে।
পাছে নলগালে বোলে দহ হাজাৰকে দিব লাগিব, পিছত মানুহক ভয় খুৱাইছে। অঁ দহ হাজাৰ দিয়াতকে স্মাৰ্ট মিটাৰটো ফিয়ৰ এতিয়া লগাই দিছে। আমাৰ এ গোটেই অঞ্ছলৰ মানুহখিনি যদি গোট খাই যদি, এছ ডি অফিচাৰ সন্মুখ ক'ত শান্তি ভাৱে ধৰ্ণা, হা ধৰ্ণা দিলে হেঁতেন। তেতিয়াতো ইমান অসুবিধা নহল হেঁতেন ন এই চৰকাৰী বিভাগবোৰে আমাৰ মোৰ ওপৰত একদম কঁঠাল ভাঙি আছে। কিমান কিমান বিল আহিছে এ লা।